হয়
হেল্ল' হয় হয় নমস্কাৰ কোৱাচোন অ মই আছোঁহ মাত্ৰ চাহ তাহ খালো
অ মই আ এই ৰাতিপুৱাৰ কাম কাজ কৰি উঠিলো আৰু এতিয়া ৰন্ধা বঢ়াৰ কাম কৰিম
হয় ৰাতিপুৱা চাহটা খালে
অ চাহ খালো
হয় আৰু চাহৰ লগত কি কি খালে তেনেকুৱা।
তেনে। আজিতো চাহ লাল চাহৰ লগত সান্দহ গুৰি খাইছো গুুৰ দি।
হয়।
আৰু আপুনি কি খালে।
মই আজি মই ৰুটি খালোঁ চাহে। হেৰে আৰু তেনেকৈ খালো আৰু। আৰু দুপৰীয়া হ'লে ভাত অলপ হেৰি কৰিম। খাব লাগিব দুপৰীয়াৰ কাৰণে। এনে আপুনি কি কি খাই ভাল পায়।
এনেতো মই।
পাচলি।
অ খাই যেনে। নাচটাতো মই সান্দহ গুড়বিলাক খাই ভাল পাওঁ। পাও মুড়ি আখৈ দৈ খাই ভাল পাওঁ আৰু আলু পিত। পিতিকা দালি।
হয় মানে ঘৰুৱা যিখিনি খাদ্য আছে।
উম ঘৰুৱা এই খাদ্য নিজে হাতে বনাই।
হয়।
আৰু হাঁহৰ মাংসও খাই ভাল পাওঁ।
হয় আপ হয় হয় আপুনি বনাইও চাগে ভাল ধৰণে। বনাব জানে চাগে।
হেল্ল'।
হেল্ল'।
অ আপুনি বনাব জানে চাগে।
অহ বনাব জানো অহ। আপুনি আপুনি জানে নেকি। হাঁহৰ মাংস কলা তেৰি দি।
জানো খটিলেৰে নাজানো এইবিলাক নৰ্মেল যেনেকৈ বনায়।
তেনেকৈ মই জানো বনাব।
অ কেনেকে বনাই আপুনি।
মই মানে প্ৰথমতে তেল দিওঁ। তাৰপিছত। পিঁয়াজ এ তাৰপিছত নহৰু। এইখিনি অকমান ভাজি ৰঙা হয়। তাৰ পিছত মাংস খিনি দিওঁ তেনেকে। ফ্ৰাই হলে আৰু।
অকণমান ৰঙা হ'লে তাৰপিছত হালধিও দিওঁ তেনেকে পানী দিয়াৰ। তাৰপিছত উতলে আহিলে আৰু সিজিলে হৈ গ'ল আৰু। তেনেকুৱা।
আৰু, আৰু কিবা শাক-পাচলি নিদিয়ে নেকি তাত?
শাক-পাচলি কেতিয়াবা বিলাহী দিয়া যায়।
হয়, বিলাহী দিয়া যায় আৰু হয়।
আৰু অ', মই শুনিছোঁ এই লাইপাতো দিয়ে শুনো।
হয়, লাইপাতো দিয়ে লাই পাতো দিয়ে মানে। গাহৰিত দি এ লাইপাত হয়। গাহৰি খালে লাই পাত। দিয়ে আপোনালোকৰ ফালে দিয়ে ন গাহৰিত খায়নে নাই গাহৰি আৰুওতো।
অ', খাওঁ, খাওঁ।
কেনেকুৱা টেষ্ট।
মই এনে অ', মই এনেই গাহৰি মান খাই পোৱা নাই হাঁহৰ মাংসটোয়ে খাই।
আপুনি হাঁহৰ মাংসটো কেনেকৈ বনায় ক'বচোন?
অ', মই মানে হাঁহৰ মাংসটো তিল দিয়ে বনাওঁ বেছি। তয়ে ঘৰত খাই বহুত ভাল পাই চবে। মানে হাঁহৰ মাংস লৈ লো কলা তিলটো লৈ লওঁ। পিয়াজ, আদা, নহৰু, হালধি। জিৰা গুৰি জলকীয়া যনে যোনে যিমান খায়। আৰু। গৰম মছলা সৰিয়হ তেল এইকেইটা বস্তুটো লাগিয়ে। আৰু প্ৰথমে মই কি কৰোঁ আহ। কলা শুকান কলা তিলখন কেৰাহীত অলপ ভাজি লওঁ।
হয়।
ত পিছত অলপ ঠাণ্ডা হব দিওঁ। তাৰপিছত মিক্সিত। সামান্য পানী দি পেষ্টটো বনাই লওঁ এইটো আমিতে এতিয়া মিক্সিতে বেছি ব্যৱহাৰ। কৰো আগতে সেতি আছিল শিল পাতাত মানুহে কৰিছিল।
হয়, হয় আছিলে আৰু আজিকালি মেচিনত কৰে। হা হেল্ল'।
হেল্ল'।
অ', আজিকালি মেচিনত কৰে তাৰপিছত।
তাৰপিছত। অ', প্ৰেচাৰ কুকাৰতে বনাওঁতে। হাঁহৰ মাংসটো অলপ মানে সিজিব টাইম লাগি যায় সেইকাৰণে। অ', কুকাৰত তেল দি দিওঁ তেল গৰম হ'লে পিয়াজ।
হয়।
ভাজি লওঁ ভালকে।
হয়।
আদা, নহৰু পেষ্ট ফালি থোৱা জলকীয়া অলপ। চাৰি, পাঁচ মিনিট ভালকে বাজিলেও সেইটো সোণাৰি সুন্দৰ। গোন্ধ ওলাই।
হয়, হয় চেণ্ড এটা ওলাই গোন্ধ ওলায়। তাৰ পিছত আৰু হৈ যায়।
অলপ মছলা দি দিওঁ যেনে আদিয়া জিৰা গুৰি। হালধি এইখিনি দি মাংস দি আৰু ভালেকে নিমখ চমখ দি মানুহ মাংসটো ভালকে ভাজিিলো তাৰপিছত সিজিব দিওঁ মাংসটো
হয় আ
আৰু যেতিয়া একদম হৈ হৈ আহে তেতিয়া এইডলা আৰু গুড়িৰ পেষ্টটো দি দিওঁ
হয় হয় তাৰপিছত
মাংসটো সিজি গ'লে অ তেনেকে মাংসটো সিজি গ'লে এইটো দি অলপ লাৰি চাৰি নমাই দিলে বহুত বঢ়িয়া লাগে চব
হয় হয় আপুনি ভাল ধৰণে জানে বনাই কেতিয়াবা খুৱাবচোন
হ
ৰেচিপিটো কেনেকে বনাই শিকি ল'ম আকৌ কেনেকে বনাই সেইটো
অ অ
উ দেখিলাম
উ
আজি আৰু চাটনি খায় নে নাখায় চাটনি যে
চাটনি খাওঁ শুকান মাছৰ চাটনি খাওঁ বহুত মৰ ল অ শুকান মাচলো চাটনি খাইতো
গম পোৱা নাছিলো শুকান মাছ যে খাই
আমাৰ অসমীয়াটোো খায়েই খা
মানে পদিনা এইবিলাকৰহে মই গম পাইছিলো
এইবিলাকো খায়েই নহৰু পুটনা চাটনি ধুনিয় পাতৰ চাটনি ন আৰু হেৰিওতো আছে
কিবা আছে
কেতিয়াবা খাব আপুনি শুকান মাছ সৰু সৰু শুকান মাছ কেইটা ভাজি
চাব লাগিব ভাজিব লাগিব ন
আহ অলপ ভাজি ল'ব তাৰপিছত হেৰি অ পেষ্ট কৰি দিলে ভাল নালাগে এইটো মানে
হয়
আমাৰ শপা আছে যে তাত অলপ উ বাতি ললে এইটো নহৰু দি জলকীয়া দি পিয়াজ দি আৰু তাৰপৰত সৰিয়হ তেল বাহ গৰম ভাতৰ লগত ধুনীয়া লাগে চাব
এইটো পিটিকাটো যে পুৰি মাছ পুৰি খায় এইটো পিয়ঁয়াজ নহৰু দি তেনেকৈ খাই পাইছোঁ
অ অ মাছ পৰিও এনেকেও খাব পাৰে
হয় তেনেকুৱো টেষ্টি হয় আৰু আজিকালি কঠালে গুটি খায় নে নাখায় বৰ্তমানতো চল বতৰত চলিছে কঠ লগতে
অ অ কঠৰৰ গুটিটো খাব এইটোও খাই ভাল লাগে
খাই ভাল লাগে এইটো টেষ্টি আছে আজিকালিো বহুত বেয়া নোপোৱা মানুহে নাই এইটো কথা ন
আৰু সেইটোৱ আজি ক পেকেটতে কিনিব পাৰ জতে দেখোন আমি কঠাল আনি কঠালো খাইছিলো গতিকে এটা এই শুকাই পানী গুটি কেইটা খাইছিলো
খাইছে আৰু আজি দুপৰীয়া সাজ আপুনিয়ে বনাবনে কোন তুমিয়
ময়ো বনাওঁ মইে বনাওঁ।
হয়, কি কি বনাব আজি?
আজি আজি হেৰি বনাম, অ, ৰঙালাউতি দালি বনাম,
হয়,
আৰু সেই ভাজি লম কিবা।
ভাজি ল'ব। তেনেকৈ মানে টেষ্টি যিটো ঘৰুৱা যিটো খাদ্য,
উম, থলুৱা খাদ্য খাবলৈ বহুত ধুনীয়া।
হয়। আৰু ক্ষতি নহয় নিজৰ বাহিৰা যিবিলাক খাদ্য টো আছে সেইবিলাক ক্ষতি কৰে।
অ, বেছি খালে ক্ষতি কৰিব। ঘোঁৰা খাদ্য স্বাস্থ্যৰ কাৰণে হলেও নিজে নিজে মতে নিজে ভাল ভাল মতে চলা ঘৰত কুটি ভাল তেল
কিছুমান জানে নে বনাব সেইবিলাকক?
কি বস্তু?
চাওমিন যে আছে এইবিলাক কিবা কিবি আজিকালি যে ওলাইছে।
আহ অ সেইবিলাকে জানো বনাব।
অ, ভালে তেনে হলে।
চবেই বনাব জানো কিন্তু অসমৰ যে থলুৱা খাদ্য এইবিলাকেই বেছি বনাব বাৰু এইবিলাকে বেছি খাওঁ।
হয়, সেইবিলাকেই আৰু। আৰু অ, আপুনি ইভিনিঙত চাহ খায়? হেল্ল'।
হেল্ল'
অ, আপুনি ইভিনিঙত কি চাহ খাই কিবা চাহেৰে কেনেকুৱা বস্তু ধৰণৰ খায়।
চিৱঙত চ ন লাল চাহ লাল চাহ খাই ভাল পাওঁ। লালচাল লগত অ কেইটামান নাৰু লৈ লো।
হয়, হয়, ঠিক আছে ঠিক আছে দিয়া, ৰাখিছোঁ।
অ, ঠিক আছে ঠিক আছে।
হয়।